পুট
অ কি কৰিছা?
আছো ৰবা এনে তুমি কি কৰিছা?
মই আছো এনে বহি। ভাত খালা?
নাই নাই দেৰি আছে বনাবই যোৱা নাই এতিয়ালৈকে। তোমালোকৰ হ'ল নে ভাত খোৱা?
নাই নাই।
তোমালোকৰো দেৰি আছে নেকি?
অ নাই বনাই আছে খাম আৰু আমি দহটা মানে খাম। বাকী হলে অকল কিবা চব্জি হেৰি চিকেন বনাই আছে নেকি?
হয় নেকি?
উম উম। তোমালোকৰ?
আমাৰ আজি নিৰামিষে দিয়া। মানে আমাৰ ঘৰত ইমান মানে নন ভেজ নচলে। ভেজে খায় মানে বেছিভাগ মানে মই খাওঁ বাকী খাওঁ খাওঁ।
আচ্ছা। ঘৰৰ মানুহ নাখায় নেকি?
ঘৰৰ মানুহ নাখায় আৰু। খোৱা মানুহ মানে অকল মইয়ে সেইটো কাৰণে কেতিয়াবা চলে।
অ' অ' আচ্ছা।
এজন মানুহৰ কাৰণে বনোৱাটো বহুত টান হয় ন।
উম উম বনালে আৰু তুমি নিজৰ কাৰণে বনাই লব আৰু লাগিব আৰু। আৰু ন একচুৱেলি মানে ভেজ খুৱাই ভাল। আ চিকেন টিকেন খাই থাকিলে অকমান বেমাৰো হয় ন।
আজিকালি মানে চিকেনটো কাম নিদিয়ে ন মানে একো ভেলুৱে নাই, চব মানে
হা হা।
মেডিচিন দি ডাঙৰ কৰা বস্তুটো।
উম। তোমাৰ চিকেন টোতো দেখা নাই ইমান মানে যোনটো ব্ৰইলাৰ যে সেইটোতো পুৰা বেজি দি কেনে ডাঙৰ কৰে ন। আৰু সেইটো বেজিটো মানে হা হা সেইটো বেয়া হয়, মানে আমি যদি খাওঁ আৰু। মানে খালে মানে তুমি লোকেল খাব লাগিব আৰু। আৰু মাছ চাছ বোৰো খাব নোৱাৰি নহয় বহুত হেৰি। এনেকে বৰফত ৰাখি ৰাখি থৈ দিয়ে, সেইবিলাক খালেও বেয়া।
ফ্ৰেছ নহয় ন বস্তুটো?
ফ্ৰেছ নহয় অঁ।
ফ্ৰেছ হলেহে মানে খালে আৰু গাত লাগে। প্ৰ'টিন চ'টিন পায় ফ্ৰেছ নহ'লে আৰু তাত একোৱেই নাথাকে। আজিকালি ক'ব গলে লোকেল বিলাকো ফ্ৰেছ নহয়।
অঁ।
মানে নামত লোকেল কিন্তু সিহঁতকো চেম বেজী দিয়ে ডাঙৰ কৰে।
তুমি যদি মানে ঘৰত পুহিছা চুহিছা সেইবিলাক খাব পাৰিবা আৰু।
অঁ সেইটোয়ে পাৰিম বেলেগ আৰু দোকানৰ পৰা কিনি আনিছা মানে সেইটো আৰু ব্ৰইলাৰে বুলি ক'ব পাৰি।
বাৰু মানে ঘৰত হা ঘৰত পুহিলে মানে খাবও মন নাযায় নহয়। বেয়া লাগে। উম, উম, উম। মানে নিজৰ লগত অকমান এটেচ হৈ যোৱা টাইপ হয়। খাব নোৱাৰি।
মানে নিজৰ জন্তু টাইপৰ হয় ন। ঘৰৰ পেট, ত' বাৰু খাব পাৰি নেকি তেনেকুৱা টাইপৰ।
সেইটোয়ে বেয়া লাগে খাব কাৰণে। তুমি এনে কি কি খোৱা?
মই আ খোৱাৰ ভিতৰত মানে কোনটো খোৱা মানে ভাতৰ নে কিবা?
এনে মই মাংস মাছৰ কথা কৈছো? আহ। উম উম।
মাংসটো খাও বাৰু মই। মাংসটোতো মই মাটান চাটান এইবিলাক খাওঁ।
উম অ'।
আৰু ফাষ্ট ফুডৰটো বেছিভাগ আৰু ম'ম'টো চলে। ম'ম, চাওমিন, এই দুটা বেছি চলে আৰু।
হাঁ, হাঁ মোৰ ম'মত্কে বেছি চাওমিনটো ভাল লাগে।
চাওমিনটো অঁ
অঁ।
বেছিভাগ আৰু মোৰতো কিন্তু ম'মটোৱে বেছি ভাল লাগে।
অঁ, এইটো মানে জাগালৈ কথা আছে আৰু য'ত মানে ভাল লাগে। উম বনাই, ভাল বনাই। তেনেকেই খাই ভাল উম, নহয় উম। য'তে-ত'তে ভাল নালাগে।
আমাৰ ইয়াত মানে অলপ ম'মটো বেছি ভাল লাগে। সেইকাৰণে মোৰ ম'ম'টো খাই ভাল লাগে।
আচ্ছা আমাৰ ইয়াতে আৰু নায়েই। গ' গ'লে মানে নাৰাংগিতে খাব লাগে আৰু তাতে ভাল পাই।
মইওটো ইয়াত আমি ফৰেষ্ট গেটতে খাওঁ।
অঁ, অঁ আচ্ছা।
এখন দোকান আছে ইয়াত মানে টেষ্টি বনাই আৰু তাত।
ভাল বনাই নেকি? কি কি বনাই তাতে?
তাতে মানে, বহুত কিবা-কিবি পায়। চিকেন পকৰা, চাওমিন ম'ম তাৰপিছতএক্সট্ৰা চুপ বনাই নহয়।
উম, উম, উম সেইটো। অঁ--আচ্ছা।
এইখনেৰে দোকান আৰু ইয়াত কিন্তু হ'লেও মানে আগতে যোনটো হাঁ
উম, উম আৰু টেষ্টি আছে নেকি তাতে?
টেষ্টি আছে কিন্তু একদম আগ্ গতে মই যেতিয়া খাইছিলোঁ তেতিয়া বেছি টেষ্ট আছিল। এতিয়া মানে মানুহ ৰাখিছে ন ' মানে যোনজনে আগতে বনোৱা আছিল সেইজনে নবনাই।
অঁ, অঁ।
সেইটোকাৰণে টেষ্টটো অলপ চেঞ্জ হৈছে।
অঁ, বেলেগে মা মানে, তুমি আগৰ পৰাই ধৰা খাই আছা আৰু এটা জাগাত তে আৰু এইটো যদি চেঞ্জ হৈ যায়। বেলেগে বনাই ত' সেইটো টেষ্টটো মানে নিমিলে।
আৰু অ মানে গম্ পাই লগালগ যে টেষ্টো চেঞ্জ হৈছে কোনোবাই বেলেগে বনাইছে এইটো
টো বুলি হাঁ।
সেইকাৰণে আজিকালি মানে খোৱা নাযায়ে আৰু।
অঁ
আজি-কালি আৰু ফাৰ্ষ্ট ফুড ক'ব গ'লে বাদেই দিব লগা হৈছে। যেনেকুৱা মানে, ফাৰ্ষ্ট ফুড খোৱাৰ পিছত আৰু যেনেকুৱা বেমাৰ হয়।
উম, হয়।
সিহঁতে আৰু তেলটো মানে ডেইলি ফ্ৰেছ তেল ইউজ নক্
হয় ক ' হোৱাখা। মোক কিন্তু চাওমিনটো ভাল লাগে আৰু। সেইটো আৰু হেৰিৰ হয় ন' ময়দাৰ হয় যে। ম'ম'-চ'ম'বোৰো চব ময়দাৰে থাকে কিন্তু ভাল লাগে খায়।
তোমালোকৰ মানে কি বেছিভাগ ঘৰত বনোৱা নে চাওমিন, নে বাহিৰত আহিয়ে খোৱা?
উম। বাহিৰতো খোৱা যায় ঘৰতো বনাই খাওঁ তেনেকুৱাই আৰু।
অ
বেছি মানে ঘৰত বনোৱা নাযায় বাহিৰত খোৱা যায়। কিন্তু ঘৰত যদি বনাই ভাল আৰু।
সেইটোয়ে ঘৰত মানে চব বস্তু ফ্ৰেচ হৈ থাকে যে। চবজিয়ে হওক বা যিয়ে নহওক।
অ
আমাৰো মানে এইটো বেছিভাগ মানে ঘৰতে বনাই মানে মায়ে বেছি বেছিভাগ বনাই ৰ'বা আমাৰ বনাই দিয়ে। আগতে আৰু হোটেলো আছিল ন তেতিয়া বনোৱা আছিল সেইটো কাৰণে।
আচ্ছা আমাৰো আছিলে ফাষ্ট-ফুডৰ দোকান ত মই সেইটো কাৰণে মাজতে মানে ফাষ্ট -ফুড খাবলে অকমান হেৰি লাগিছিলে মানে বনাই হ মন নাযায়।
এইটোয়ে আ
এতিয়া আৰু মই উম এতিয়া আৰু মোক চব ভাল লাগে ম'ম'টোও ভাল লাগে। ম'মতকে বেছিটো হেৰি ভাল লাগে ৰবা তোমাৰ হেৰি চাওমিন ভাল লাগে।
ছেকেণ্ড টো মানে ম-
এন অ হা আৰু ফুচকা খোৱা নে নোখোৱা পানী পুৰি
পানী পুৰি আৰু আমি বাদ দিম
অহ হি হি হি অ
সেইটোতো মানে একেবাৰে ফাৰ্ষ্টত ক'ব গ'লে সেইটোৱে আছে। মম', চাওমিন পিছত আহে।
হা হা
মানে ছোৱালীবিলাকৰটো এইটোৱে মানে মেইন
পানী পুৰি আ
পানী পুৰি নহলে আৰু নচলে বুলি ক'ব পাৰি।
উম হা হা
এনেই তুমি আইচক্ৰীম, চকলেটছ এইবিলাক খোৱা নে
অ উমম খাওঁ ইমান নাখাওঁ আৰু। কোনোবা যদি দিয়ে তেনেকে খাওঁ নিজে কিনি নাখাওঁ।
অ
উম তুমি
মই খাওঁ দিয়া মই আইচ ক্ৰীমটো অলপ বেছি ভাল পাওঁ ত আইচক্ৰীমটো কিনি খাওঁ বাট চকলেটছটো ইমান নাখাওঁ।
অ অ মোৰ মানে কি জানা আইচ ক্ৰীম অ মোৰ মানে হেৰি হয় আইচক্ৰীম খালে মানে অকমান ডিঙিৰ প্ৰব্লেম হয়। ত সেইটো মই সেইটো কাৰণে নাখাও এনেইটো ভালেই লাগে বাৰু। মানে পুতুককে চৰ্দি লাগি যায়। সেইটো কাৰণে উম অ। হা হা সেইটো সেইটোৰ কাৰণে মই নাখাওঁৱেই আৰু মই যদি কল্ড ড্ৰিংয়ো খাই দিওঁ ত মোৰ মানে গলটো মানে খিচখিচাই থাকে। ত সেইটো কাৰণে মই নাখাওঁৱেই মই ইৰিফ গৰম দিনতো মানে গৰম পানীয়ে খাওঁ ঠাণ্ডা বস্তু নাখাওৱে।
তোমাৰ চাগে হেবিট হৈ গৈছে চাগে খাওঁতে খাওঁতে গৰম পানী।
হেবিধ হৈ গৈছে।
আমি এতিয়া খালে মানে গৰম পানীৰ মানে টেষ্টেই নাপাওঁ। পানীৰ এটা তেজ থাকে ন। সেইটো নাপাওঁ আৰু।
মানে মা ভন্টিহতে ঠা্ডা পানীয়ে খায় ফ্ৰিজ খলিব খাই থাকে।
আমাৰ আৰু মানে দেউতাৰ বাহিৰে বাকী সব ঠাণ্ডা পানী। গৰম পানী আমি নাখাওঁৱেই দেউতাই গৰম পানী খায়।
নাই একচুৱেলি কিন্তু ঠাণ্ডা বস্তু খাব নালাগে বহুত মানে হেৰি হয় বেয়া।
মানে ঠাণ্ডা পানী আমাৰ কোনটো মানে নৰ্মেল যোনটো পানী সেইটোও খাও। পুৰা ঠাণ্ডাটো মানে কেতিয়াবা আহে আৰু।
অ আচ্ছা।
নৰ্মেলতটো পাৰি নৰ্মেলটোত একো এফেক্ট নকৰে। কিন্তু পুৰা ঠাণ্ডাতো এফেক্ট কৰে।
অ হ মোৰ সেইটো মানে অকমান ঠাণ্ডা হলেও মই সটো খাব নোৱাৰো। তাৰ মানে মোৰ গৰম দিনত ঠাণ্ডা দ অ। গৰম পানী লাগিবই মাৰ মানে মৰ্ণিঙত হে গৰম পানী খাওৱেই।
সেইটো অলপ মানে প্ৰব্লেম হলে সেইটো দিগদাৰ আৰু মানে তোমাৰ কৰবাত গ'লে প্ৰব্লেম হৈ চাগে।
অ অ
আৰু চবতেতো গৰম পানী নোপোৱা।
নাপাও হম সেইটো মানে যদি মই একদিন খাই দিও নেক্সট দিনাখন আৰু আমাৰ সেই গলৰ প্ৰব্লেম হয়।
তেনেকুৱা হ'লে বহুত প্ৰব্লেম হয় দিয়াচোন। কিন্তু উপায়ো নাই এতিয়া খাবই লাগিব বেমাৰ হৈছে এতিয়া।
উম সেইটোৱে।
দিয়া ঠিক আছে নহলে।
অ ঠিক আছে উম ধন্যবাদ।
উম দিয়া।
বহুত কথা পাতিলোঁ আজি মই।